হেল্ল'।
হেল্ল'।
অ, 'কি কৰিছে?
আছো এনে
অ, 'অ, 'আজি আজি আহিবচোন আমাৰ ঘৰলৈ, আমাৰ মানে কি মা সকাম ভাদ মাহত পৰিছে যেন, বোলো এই বৰা চাউল কেইটান চকোৱা চউাল কেইটামানলৈ পিঠা মান বনাম বনাই পেলাই ৰাইজক খুৱাম আৰু পকা মিঠৈকমান বনাম। তাৰপা আপুনি এপাক আহিবচোন।
অ', অ'।
ভাত খালে নে?
খালোঁ খালোঁ তুমি খালানে নাই?
কিহেৰে খালে?
আজি ভাত মাছ আজি মাছ নাই কোৱা আজি নিৰামিষ
অ, ' আমাৰ আকৌ আজি মাছ খালো, মাছ মানে কি হ'ল দেৱদাই লাঙিত এ বৰাই লাঙিন মাছ কেইটা মান পাইছিলে।
উম।
তাৰপা সেইকেইটাকে আনি খালো আৰু
আহ'। তাৰপাৰ হেৰি নহয় বাকি ৰাইজৰ খবৰ কেনেুৱা?
অ, ' ৰাইজ খবৰ ভালে ৰাইজে ক'ব নালাগে ন আকৌ অকমান পেটটো বেয়া কৰিলে এতিয়া আই মচন্দৰি খুৱাই দিলো ভাতকে নহ দে পেটটো ভাল পাইছে, একে মচন্দৰি অকনো সৌ গাঁৱৰ শিমূৰ পৰা বুটলি আনিব লগা হৈছে। এতিয়া অকমান ভাল পাইছো আৰু এতিয়া অকমান বহিছে আৰু
অ'।
তাৰপা হেৰি নহয় অ, 'সেইফালে বতৰ পানী কেনেকুৱা?
বতৰ ভালেই।
অ, 'আমাৰ এইফালে বতৰটো ইমান ভাল নহয় আৰু অকমান হেৰি হৈ আছে আৰু গোমা গুমা কৰি আছো বৰষুণ আহিব নি ঠিক নাই।
আমাৰ ইয়াত তাকে ৰাতিপুৱা বেলা বৰষুণে আছিলে এই এতিয়াবাৰু ৰ'দ দিছে, এতিয়া কাপোৰবোৰ কালি পৰহি হ'ব নাইয়ে আজি অকণমান শুকাব চাগে।
মই সেই ল'ৰা লৰাহঁতৰ গোটেই কাপোৰ গাল এই তিনিটা লোৱা কাপোৰ এতিয়া মানে গোটেই কাপোৰ ওপৰত দি থৈ আহিছোঁ আকৌ বৰষণ আহিলে আক আকৌ তিতক আকৌ উলিয়াওঁ আকৌ সোমাওঁ উপায় নাই। কিমান কি কৰিবা আৰু ল'ৰাকেইটা বৰ লেতেৰা গোটে কাপোৰ কোপা ইঠায় পৰখ সিঠাইলৈ পেলাই সিঠাই পাৰা সিঠাইলৈ পেলায়। এই ছোৱালী বিলাক চিজিল এই ল'ৰা বিলাক বৰ চিজিল নহয় য'তেই ততে মই আকৌ পেন্ট কাপোৰ বিলাক বিচাৰি ফুৰিব লাগিব, উপায় নাই আৰু
অ, 'বাকী কিহেৰি এই কঁঠাল চঁঠাল খাবলৈ পাইছান নাই এইবাৰ?
অ, ' এইবাৰ পাইছো পাইছো পাইছো, এই আমাৰ ঘৰত আকৌ কঁঠাল নাই এইবাৰ এই আমাৰ ঘৰৰ পৰাহে আনিছো। জানি পেলাই আকৌ দিলে এই তিনিটামান আনিলে আনি পেলাই সেই কঁঠাল দুটামান পকিলে পকি পেলাই এটা আছে পকা কঠাল এটা খালো, খাই পেলাই তাৰ গুটিখিনি আকৌ হেই এই দাইলত দি দিছো। আছিলো খাবলৈ বৰ ধুনীয়া নহয়, তাত গোল নেমু অকন চেপিলো আজি খাই বৰ ভাল পাইছে, আৰু গোটেই খোপাই খুজি খুজি ভাত খাইছে আৰু।
হয় অ'।
অ'।
অ পানী দুনি হৈছে নে?
অ পানী হৈছে হৈছে, এই পথাৰত মানে পানী ধেই এইবাৰ। এইবাৰ মানে হেই এইবাৰ এই ৰোৱনী বিলাকে ৰুবই পৰা নাই জোক পানী বেছি একদম জোকে মানে জোকৰ পতা পত নে মাতি ৰুব পৰা নাই। মই কৈছো কেৰাচিন তেল অকন ভৰিত লগাই লব লাগে তেতিয়া আকৌ জোকে নাখায় নহয়। তেনতে এই পিছল পায় পেলাই জোখবিলাক পৰি গুচি যায়।
অ এই গৰু বিলাকৰ এইবাৰ ইমান অসুখ হ'ল কিনো অসুখ হ'ল জানো আমাৰ গৰু পোৱালিটো? ভা এতিয়া ভাল হৈছে বহুত খিনি ভাল হ'ল। তথাপিও মানে অকমান বহু পোৱালি খীনাই মিনাই আছে যে খিওৱাই নাই।
এই আমাৰ একেহে আমাৰ এই আমাৰ পোৱালিটো ওলাইছে নহয়, সেইয়া বসন্ত বুলিয়ে কয় এতিয়া মানে পায়স অকন দিলো দি পেলাই ভাল হোৱাই নাই। এতিয়া মানে পোৱালিটো এতিয়া বন্ধাই নাই আৰু এইকেইদিন গাখীৰ চাখিৰ পালে বাদ দিছো আও, মানে পোৱালিটোৱে ভাল হওকচোন। তাৰপৰা এই বেজি দি পেলাই আকৌ অলপমান ভাল হৈছে।
এতিয়া যে বৰ ক কষ্ট হৈছে এই গৰুবিলাক শুকান খেৰবোৰ দি দি দিনতো ঘৰত তে বান্ধি থব লগীয়া হৈছে তাকে গৰুকেইটা চাই আছো। মনটো বেয়াহে লাগি গৈছে, ইফালে দি গাভিনী গৰু কিনো কৰিব জানো।
আমাৰ আকৌ কি গৰু এজাক আছিলে একদম মানে সাত আঠজনী মান গাই গৈ আছিলে, তাৰপা কি হ'ল এ কোনে এইবোৰ ৰখাব এতিয়া এই বাৰিষা দিনত কোনে এইবোৰ এআলি ফুৰিব সেইকাৰণে বোলে এই ঘৰৰ মানুহজনো আকৌ ইমান গাল গৰু কেলেই আমাৰ ঘৰত, তাৰপৰা বোলো হব নালাগে নালাগে, এতিয়া সেই দুজনী মানে আছে আও, এই উম পাঁচজনী বেচি দিলো আও। উপায় নাই আ কি কৰিম এইবোৰ আক আকৌ গাভিনী গৰু প্ৰায় আমাক আকৌ হেৰি বেপাৰী বিলাকে আকৌ বেছি দাম নিদিয়া নহয়। আমি কিনিবলৈ গ'লে আকৌ ধেই দাম বিচাৰি যায় এতিয়া আমাৰ খিনি সৰু সাত হজাৰ আঠ আঠ হেজাৰ এনেকেহে দিছে উপায় নাই আও বিক্ৰী কৰি দিলো পাঁচজনী গাই গৰু।
অঁ। তাকে বৌ কিনো আও আজিকালি যে ব তৰে চাবানে সময় কি পৰিৱৰ্তন হৈছে নহয়! একো ভাবিবই নোৱাৰি এতিয়া আজি দেখিবা ৰ'দ দি আছে অকমান পাছত দিলে হ হকে বৰষুণ, আকৌ আমাৰ ইয়াত বৰষু বৰষুণ দিছে তোমালোকৰ সৌখিনি অকণমান গৈ সেইখিনিতে ৰ'দ দি আছে, বৰ ষুণ নিদিয়ে। কিনো হৈছে এইটো খণ্ডবৃষ্টি বুলি কয়, এই খণ্ডবৃষ্টিৰ বস্তুতটো বহুত বেয়া লক্ষণ।
তাকেইতো এতিয়া কিনো হৈছে আৰু উপায় নাই আজিকালি আও কি কব এইবিলাক মানে এইবোৰ অমংগল হব লৈছে এতিয়া কি কব উপায় নাই আও।
অ এইটো অমংগল বুলি কয় নহয়।
এ সেয়াই আও, আজি আকৌ আমাৰ ক তাকে জাহাজী কল কেইটামান পকি আছে। তাকে ভাবিছো জাহাজী কল কেইটা বোলো এই ল'ৰা ছাৱালী কেইটাক দিয়ে দিব লাগিব খাবলৈ। আমাৰ ঘৰৰ মানুহবোৰে আকৌ নাখায় নহয় জাহাজী কল খালে ন গেছ হয়। গেছৰ ভয়ত জাহাজী কলে নাখায় এতিয়া কেঁচা পিঠাই অকণমান কূটাই অনা হ'লে পিঠাগুৰিৰে সানি খাব পৰা গ'ল হেঁতেন। খাবলৈ আকৌ গাখীৰ নাই গাখীৰ আকৌ কিনি খাব লাগিব উপায় নাই কি কৰিম আৰু
অহ তাকে হে এতিয়া শাওনৰ আজি তিনি তাৰিখ হ'ল। পৰহিলে আকৌ আমাৰ হেৰি ডাঙৰটো নাতিনী বাৰ্থডে আছে। তাত হেনো এতিয়া সত্যনাৰায়ন পূজা পাতিব তাকে এতিয়া ফোন এটা কৰি খবৰ এটা লৈ কৰিছিলে কালি গা গজেন্দ্ৰৰ পাঠ কৰিছে গা গজেন্দ্ৰৰ পাঠ কৰিলে কালি ক'লা মাছে ভাত খুৱায়। আজি আকৌ হেৰি কৰিছে তাৰপাছত এতিয়া মানে
তেতিয়া তেতিয়া তেজপুৰ যাব লাগিব তেতিয়া হ'লে আৰু।
নাই এইবাৰ নেযাম নেযাওঁ নেযাওঁ।
অহ অ আকৌ নহয় সেই পূজা ভাগ আকৌ পাতিলে পাতিয়ে থাকিব লাগে নাপাতিলে আকৌ বৰ বিপদ হব নহয়। সেই ভাগ পূজা পাতিলে পাতিয়ে থাকি ব লাগিব পাতিয়ে থাকিব লাগিব তেতিয়াহে ভাল নহ'লে কিছুমান আকৌ মাজতে এৰি দিয়ে এৰি দিলে আকৌ ঘৰখনৰ কাৰণে বেয়া
সেইকাৰণে আৰু কিছুমানে পতা খিনিয়ে পাতি থাকে একে কিছুমানে পাতিবলৈ ভয় কৰা নপতা খিনি নাই আৰু তেনেকুৱা হয়।
অহ
অ
তাকে কিনো কৰা যায় জানো
ভাত পানী খোৱা হ'ল নহয়?
অ হ'ল হ'ল আজি এই শাওনৰ প্ৰথম সোমবাৰ যে তাকে বোলো আজি নোখোৱাকে থাকোচোন। এতিয়া যোৱা বছৰ কৰিব নোৱাৰিলো মই এই তিনি বছৰে কণ্টিনিউ কৰিছিলো যোৱা বছৰ আকৌ কুকুৰে কামোৰা নাই জানো সেইটোৱে। সেইটো বেজি লৈ পেলাই কি নাখাবা সেইকাৰণে মানে যোৱা বছৰ নকৰিলোৱেই।
অ মোলৈ আকৌ ফোন এভাগ আহিলেই নহয় কি ক'ব আৰু।
এ ও এতিয়া ফোনটো নধৰিবা চাগে হেৰি যে অকণমান সময় আছে আৰু এইকণ সময় আৰু ৰৈ দিয়া একো নহয় মোলৈও আহিছিলে।
ক'ত সময় পাওঁ এই আজৰি পৰতহে কথা পাতিলে সময় পাওঁ উপাই নাই আৰু।
তাকে
আমাৰ এতিয়া হেৰি হ'ল মানে এই ফোন কৰিছে সিহঁতে কৰবালে গৈছিলে গৈ পেলাই মানে সিহঁতে ফোন কৰিছে হেৰি কিবা চাগে খবৰ পাতি দিব আমি ভালে কুশলে পালোহি বুলি ইয়াত আৰু। সেইকাৰণে ফোন মাৰি আছে মই কৈছো ৰ চোন ৰ এতিয়া বোলো ফোনটো নধৰো অকমান পিছত ধৰিম। এ বোলো এই নবৌ জনী লগত কথা পাতি আছো এই কণ সময়তহে আজৰি পাওঁ আৰু।
এডমিছন চাগে হৈ গ'ল নেকি! এতিয়া এই, অকণমান আগত মানে, ফোনটো কৰিছিলে। তাৰ পাছত চাগে, এতিয়া খবৰটো দিবৰ কাৰণে, ফোনটো কৰিছে, কৰি হ'ল বুলি।
অ'!
হ'ব পাই চাগে, হয়। হয়, সেইটো যে, আমাৰ সৰুটোৱে, এডমিছন ল'বলে গৈছে।
অ'!
পিছে, ভাবিছে এফালে, কি কৰিছে মই পালোহি বুলি চাগে, এডমিছন লৈ হ'ল চাগে, ফোন কৰিবলৈ বিচাৰিছিলে। হয়!
হয়, হয়! অ'!
অ'! সেয়াই, বাকী খা-খবৰ ভালেই নহয়?
ভালে-ভালে-ভালে। খোৱা-বোৱা কৰা হৈ গ'ল?
অ'! হৈ গ'ল, হৈ গ'ল। আমি, এতিয়া খাই-বৈ আজৰি আৰু।
অ' অ'!
এতিয়া, আজৰি হৈ আহিছোঁ আৰু। আজি, সেই ভিতৰলৈ আহিছোঁ। এতিয়া, উপায় নাই। আজি মানে, সেই ৰুমটো অতৰাই নাই দিয়া। এতিয়া, অতৰাব লৈছোঁহে। ল'ৰা কেইটাই আকৌ, কাপোৰ-কানি য'তে তাতে, পেলাই নাই দিয়া। বুটলি-বুটলি আকৌ, মেচিনত দিছোঁ। কিমাননো বুটলি ফুৰি সৰু কণক আকৌ, কলাক্ষেত্ৰলৈ পঠাইছোঁ। আৰ্ট শিকিবলে সি গ'ল। কলাক্ষে ত্ৰলে। এইহাল গ'ল ডিব্ৰুগড়লে। এতিয়া মানে, ঘৰত মানুহে নাই, এতিয়া। এইজন আকৌ, দেহা বেয়া, কি কৰিবা এতিয়া! সেই ভাত কিমান খুৱাইছোঁ আৰু মছন্দৰী অকণ। খালে, খাই- বৈ এতিয়া, সেই বাহিৰলৈ গৈছে।
এই, পাছফালে নে, এই সৰু তোৰ ভাগৰ কালি, তিতা কাপোৰ, স্পৰ্টিং, ভাল বগা স্পৰ্টিং এটা পৰি আছে। সেইটো, নি পেলাই ৱাচিঙত দি দিব লাগিছিলে। মই এতিয়াহে, দেখি আহিছোঁ। এতিয়া, আকৌ সেই ৰ'দত কা পোৰ কেইটা দিবলে নিছিলোঁ। এতিয়া আকৌ দেখিছোঁ, চকীখনতে। ভাল এইটো, স্পৰ্টিং দেখোন! তাকে, কিনো ল'ৰা- ছোৱালীবোৰ।
এইবোৰে, ছোৱালী বিলাকে ভাল, এই ল'ৰাবলাকক কাম এই বোৰে। গোটেই ত'তে, য'তে-ত'তে কাপোৰ পেলাব ইঠাইত পেলাব, সিঠাইত। কিমাননো বুটলি ফুৰিম আৰু! বুটলোতে- বুটলোতে উপায় নাই আৰু। ইঠাইত পেলাব, চিজিল হোৱা নাই। এতিয়াও লোৱা হ'ল, চিজিল হোৱা নাই। অ'! তাকে, ককায়েকে কৈছে, তহঁতক এইবাৰ ৰ' দিম, দিহা লগাম তহঁতক, ৰ'। য'ত-ত'ত কাপোৰ পেলা। তহঁতক এইবাৰ দিহা দিম। ডাঙৰটো ককাইকে, সি আকৌ, গুৱাহাটীতহে থাকে। সি এতিয়া, এহঁতে কাপোৰ য'ত-ত'ত পেলাই, য'ত- ত'ত পেলাই। এতিয়া, হয় নহয় কথাটো? সঁচা কথা।
তাকে, পায় এখন।
অ'!
ইমান মূৰতো বিষাইছে! তাকে এই, ভিক্স অলপ সানি দিছোঁ। আজি, কেলেনো ইমান মূৰটো বিষাইছে জানোঁ! ৰা ৰাতিপুৱা, ৰাতি আজি টোপনিয়ে নগ'লে, কিনো কথাবোৰ আহি আছে আৰু!
অ'! এই, বেছি চিন্তা নকৰিবা, বেছি চিন্তা কৰিলে বেয়া! এই, বেছি চিন্তা কৰিলে, টোপনি নাহে, টোপনি নাহিলে, মাথাটো
তাকে, ইয়াত আজি, বহুত দিনৰ মূৰত বি বিখাইছে ইমান মূৰতো বিষাই আছে।
তাকেতো উপায় নাই আৰু কি ক'ব মানুহ কাতি চব বেমাৰী হ'লো অ'। চব মানুহৰ বেমাৰী আজিকালি আগৰ লে খিয়া নহয় আৰু খালি চব সাৰ দিয়া বস্তু খাবলৈ পাই যায় যে, সাৰ দিয়া বস্তু খাই খাই মানুহ বিলাকৰ বেমাৰ হ'ব লৈছে।
তাকে, সাৰ নিদিয়াকে বস্তুনো কি খাবা এক একো বস্তু নায়েই দেখোন, তুমি বস্তুটো কৰিলেও সেইটো পোকৰ পৰা একো হ'বই নোৱাৰে।
উম, সেইটোৱে উপায় নাই কি কব এতিয়া ৰবচোন বাৰু। এই সময় অকণ আকৌ হৈছে মানে, মোৰ মানুহটোক আকৌ ভাত কেইটামান দিবলৈ হৈছে নহয়। ভাতকেইটামান দিবলৈ হ'লে আকৌ হেৰি
অ', হ'ব দিয়া। হ'ব দিয়া ৰখাইছো, অহ।
হ'ব, হ'ব, হ'ব, হ'ব।